আহ শুনিছানে,
শুনিছো কোৱা।
অ' কি কৰিছা?
অ' অ' এনেই আছো।
উম।
এনে আছো তুমি কোৱা নাই নাই তুমি কোৱা।
এ ময়ো ঘৰতে আছোঁ ৰবা।
অ' ত আজি যোৱা নাই নেকি দিনত তুমি বা গধূলি।
নাই নাই যোৱা নাই আজি যোৱাই নাই ঘৰতে আছো।
অ', আচ্ছা
আহ খবৰ পাতি ভালে দিয়া তোমাৰ।
ঠিকে আছে বহু দিন হল তোমালোক কথা।
অ তাকেইটো বহুত দিন হল আজিো ফোন কৰিলো আৰু
অ' অ' কোৱা এতিয়া
অ' উ এক মিনিট ৰবাচোন।
কপ
অ' কোৱা।
অ' অ' বাকী
বাকী বিহুৰ কথা কি ভাবিছা?
কি কথা?
বিহু, বিহু।
বিহু অ', বহুত দিন ৰখি আছোঁ, নেক্সট বিহুৰ কাৰণে ৰখি আছোঁ, তুমি?
এ ময়ো, আজিকালি আৰু আগৰ নিচিনা বিহু নাই নহয়
গম পাইছোঁ মানে, সেইটো বিহু নাই, আগতে যি বিহু আছিল, বি যি আনন্দ আছিল।
উম, আগতেতো গছৰ তলৰ বিহু হৈছিলে, মুকলি বিহু হৈছিলে, এতিয়াতো গছৰ তলৰ বিহু নাই যদিও মুক কলি বিহু কিছুমান কিছুমান জাগাত হয় আৰু।
জানো, তথাপি আগৰতো মানে এ আগত মানে, যেতিয়া আমি সৰু আছিলোঁ, কিমান খেল ধেমালি, কিমান কি কৰিছিলোঁ আমি, এতা এইবোৰ কথা মনত কলে বহুন বেয়া লাগে। তোমাৰ
উম, উম, হয়, হয়।
এই গৈছিলো খেলিবৰ কাৰণে, কোৱা, কোৱা। কোৱা, কোৱা। তুমি কিবা ক'ব খুজিছিলা কোৱা।
অ'‌ মানে, আমাৰতো হেইবাৰ বিহুততো আৰু একোতো নায়েই যিহেতু, উৰলটো মায়েতো খুন্দিব নোৱাৰে তাৰ পিছত পাতকতো যে
উম
পতা যে পতা তাতেই পিচিব লগা হ'ল নহয় চাউল খিনি সেনেকেই পিচা গ'ল আৰু
এনে সুধিলো মানে আগৰ দিনৰ কথাবোৰ মনত আছে, বিহুত আমি কিমান আনন্দ কৰিছিলোঁ, ক'ত ক'ত ফুৰিব গৈছিলো ইমান ক'ত ক'ত খেলিব গৈছিলো
আৰু বিহুতো মেইন গাঁৱতেই ভাল লাগে।
কমপ্লিট কি সুধিলো, আগৰ দিনৰ কথাবোৰ মনত পৰিছে নাই, আমি যে ক'ত ক'ত খেলিব গৈছিলো, কি কৰা নাছিলো আমি
উম, উম, হয় দিয়া। কিমান লগৰ আছিলে!
এইটোৱে, বাকী তুমি বিহুৰ, আমাৰ কিমানটা বিহু আছে বিহু জানানে বিহু, কেইটা আছে আৰু কি কি নাম বিহু কেইটাৰ?
অ, অ', জানো, জানো। তুমি কোৱাচোন।
তুমি কোৱা আগতে, মইতো জানো। জানো মই, তুমি কোৱা।
বহাগ বিহু, বিহুতো মেইনলি বহাগ বিহু, মাঘ বিহু, কাতি বিহু
অ, অ'
উম মোৰ মোবাইলটো কিবা হলেই নহয়
কি হ'ল?
এই অফ নোহোৱা হ'ল, অ, অ, অ, কোৱা এতিয়া হৈছে।
থিক আছে। বাকী তুমি বহাগ বিহুৰ বিষয়ে গৈছো মই, ভালো লাগে।
কাতি বিহুত দেৱালী দেৱালী টাইপ ফিল এটা আহে।
কাতি বিহুত পিছত, পিছততো দেৱালী আছো নহয়, সেইটো কাৰণে আৰু ভাল লাগে।
অ', ‌ মানে তুলসী গছত এই চাকি জ্বলোৱা চবফালে একদম পোহৰ পোহৰ চাকি চাকি।
গম পালো এনেকুৱা ভাল লাগে ছাৰ সেইদিনা পুৰা ৰাতিটো পুৰা পোহৰ পোহৰ পোহৰ হৈ থাকে একদম ত বঢ়িয়া লাগে সেইটো আৰু পিনে আমি গৈ তুলসী গছত অলপ প্ৰসাদ চসাদ। ভাত দিয়ে আমি গৈছিলো আগতে সুৰ থাকেৰে মনত আছে আজিকালি ইমান যোৱা এটা নহয় আগতে সৰু থাকতে আম লগৰেইটাৰ লগত বহুত গৈছিলো এনেকে,
উম আৰু এই ৰঙালী বিহুত, লাৰু পিঠা বনোৱা ভাপৰে এতিয়াও বনাও বাৰু পিঠা
নব নে ৰঙালী বিহুত অ ৰঙালী বিহুত আৰু কি কৰিছিলা তোমালোকে কোৱাচোন নে কি কি কৰিছিলা ৰঙালী বিহুত তুমি,
এই দাৰু পিঠা বনাইছিলো মানে চবকে পাতিছিলো আৰু খাব। নাই-নাই।
অ, আৰু
তাৰপিছত বিহু চাব গৈছিলো। বিহু নাচিছিলো নাচোৱেই প্ৰতিবাৰেই নাচো।
বাকী তুমি কোৱা অ, গম পাইছো মই দেখা পাইছো।
উম,
বাকি মনত আছে নে আমি যে বহা যেতিয়া বাহাগ ৰ বহাগ বহাগ বিহুত টাইমৰ কথাটো মনত আছে নে আমাৰ? তোমাৰ আমি যে আগতে যে আমি যে একেলগে যে আমি যে ৰা মোক শুনি শুনা অমি যে আগত যে সৰু থাকোতে কি খেলিছিলো আমি যে উৰুকাৰ ৰাতি যে আমি কি খেলিছিলো মনত
অ অ ভেলাঘৰ এ হেৰিত ভেলা ঘৰত খানা খাইছিলো।
ভেলাঘৰ বনাও তাৰপিছত খানা খাওঁ ৰাতি আকৌ ৰাতি মন আছে নে নাই যে চুৰ কৰিছিলো যে যাই যে আমি।
অ অ হেৰি জেউৰা চুৰ কৰিছিলো যে জেউৰা চুৰ কৰা অৱশ্যে নিয়ম এ তাছে।
কি নিয়ম?
জেওৰা চুৰ কৰা নিয়ম এট
জানো এইটোতো কি কি কৰা নাই এইকেইটা আগত আমি। তাৰপিছত আহ ৰাতিপুৱা হলে যে ই
আকৌ ৰাতিপুৱা হাললেতো আকৌ ভেলাঘৰটো জ্বলাই যাই আকৌ বেয়া লাগে আকৌ ইমান কষ্ট কৰি বনোৱা ভেলাঘৰটো
এইটোৱেতো হ'ল। বেয়া লাগে কিন্তু ভাল লাগে তাৰছত সেইদিনা তাচ ত বিহুত এনে কি খাও আমাৰ লগৰ ঘৰত যাওঁ আমাৰ ঘৰত। দৈ চিৰা তাৰপিছত মাংস ভাত ইমান কি খাইছিলো, সেইটোৱে বা এই তুমি কি কি কৰিছিলা বহাগ বিহুত ৰঙালী বিহুৰ টাইমত? ছৰি বহাগ বিহুৰ টাইমত।
অ বহাগ বিহু আৰু ৰঙালী বিহু আৰু একেই। এ হেৰি মইতো এনেকুৱাই সেয়াই কৰিছিলো আৰু তুমি যি কলা।
পুুৰী লগৰবিলাকৰ লগত গাঁৱত গৈছিলোঁ। তাৰ পিছত খানা খাইছ ছিলো মাছে মঙহে।
মুখবাৰ কি কি জুতি লাগিছিল আগত।
অ', অ', বাপৰে ক'বই ভাল আৰু এতিয়া আৰু সেইবিলাক দিন নাই দিয়াচোন।
গম পালোঁ নহয় এতিয়া মানে কি হৈছে জানা নাজানো এনেকুৱা ভাল নালাগা হৈ গৈছে এতিয়া বিহুত চহুত।
এতিয়া মানে আগৰ পৰিৱেশটো মানে নাই এতিয়াটো চব টাউন চহৰ আৰু চব মোবাইল কাম এইবোৰতে ব্যস্তটো মানুহে মানে ইমান বিহুটোক মোৰ মতেদি এতিয়া ইমান ইম্পৰ্টেঞ্চ নিদিয়ে।
এইটোৱে মানে আগতে আমি কিমান ভাল লাগিছে যেতিয়া আমি সৰু আছিলোঁ তেতিয়া আমি নিজে ম নত আছে ভেলা ঘৰ বনাবৰ কিমান হুলস্থুল কিমান উৎপাত আছিলে আমাৰ। এসপ্তাহ আগত আমি ভেলাঘৰ বনাব লাগে, ভেলাৰ বনাম, ভেলা পুজি বানম, ভেলা পুজি বনাম। কিমান কি প্ৰস্তুতি কৰিছিলোঁ আজিকালি এনেকুৱা নায়ে আমাৰ লগৰবোৰৰ মাজত।
আজিকালি আৰু চব কামে কামে ব্যস্ত আৰু মানে সময়ৰ লগত মানে বস্তু খিনি মানে চেঞ্জ হৈ গৈছে।
অ', অ', বুজিছোঁ, বুজিছোঁ।
উম, হ'লেও একেবাৰে নোহ হোৱা হৈ যোৱা নাই, আছে কৰ'বাত কৰ'বাত আছ
উম - উম জানো কিন্তু সেনেকুৱা পৰিৱেশ কেইটা কমি গৈছে। বাকী তুমি বহাগ বিহুৰ বিষয়ে কি কবা বহাগ বিহু
বহাগ বিহুৰ বিষয়তো এয়াই আছিলে আৰু
কি আছে কি বহাগ বিহু- বহাগ বিহু ৰঙালী বিহু।
অ',
চৰি ৰঙালী বিহু বহাগ বহী মুখত আহি যায় ৰঙালী বিহু। কোৱাচোন ৰঙালী বিষয়ে অলপ?
ৰঙালী অ, ৰঙালী বিহুত অ ' অ 'গৈছিলো হেৰি মুকলী বিহু চাবলে
অ, আৰু তুমি চাগে বিহুও ডান্স কৰা মই দেখা পাইছিলো মাজতে তোমাৰ বিহু ডান্স কৰা নেকি তুমি?
অ - অ মই বিহু নাছো নহয় এইবাৰ নাছিলো বহুত কেইটা জাগাতে নাছিলো।
অ- অ দেখা পাইছো তোমাক আমাৰ পা তমাৰ ইফালে এইবাৰ তুমি বিহু ডান্স কৰিছিলা তুমি আৰু তোমাৰ লগৰ লগৰ কেইটাই মিলি।
অ, তোমালোকৰ সিফালেও গৈছিলো। এইবাৰ বহুত কৰিূৰিলো দেই বিহু বুলি আৰু ভালো লাগে সেইবোৰ অৱশ্য।
ঠিকে তুমি ভাল এটা অজ্ঞতা পাইছা চাগে বহত
অ, অভিজ্ঞতা ভালেই বিহুৰ।
তাৰ পিছলৈও মানে ভাবিছো আৰু এনেকৈ নাচি থাকিম যিমান দিন পাৰো।
অ, সেইটোও হয় পাৰিবা - পাৰিবা।
উম মানে। এইবোৰতোতো আৰু সদায় নহয় আৰু কেতিয়াবা কেতিয়াবাহে আৰু
সেইটোয়ে বছৰৰ মহুৰৰত এবাৰ হয় আৰু বিহু এনেকুৱা
অ, সেইয়াই আৰু এৰি দিবতো নোৱাৰি।
এইটোৱে গম পাইছো যিমান হৈছে অসমীয়া জাতিৰ একদম মেইন উৎসৱ। হয় বিহু ত কেনেকে আৰু পাহৰিবা আৰু। কি কৈছা।
অসমীয়া হল অসমীয়া হ'ল কচু আৰু খাৰ খোৱাহে।
অ, এইটোয়ে বিহু মেইন বিহু নহ'লে অসমীয়া নহব আৰু মানুহ।
উম, আৰু বাকীতো বিহুত কামোৰ লোৱা যায়ে।
উম, সেইটো লোৱাটো যাব বহাগ বিহু বহাগ বিহুত নতুন বছৰৰ ফালে ল'ব লগগীয়া হয়।
উম, এইটতটো আমাৰ বহাগ বিহু মানে নতুন বছৰ আৰু তেতিয়া আমাৰ মানে নতুন বছৰ ষ্টাৰ্ট হৈ যায়।
উম, গম পাইছো সেইটোয়ে।
উম,
বাকী আৰু এইবাৰ কি এইবাৰো কিন্তু ইমান ভাল লগা নাই বিহুত মোৰ ছাই তোমাক কেনে লাগিছে বিহু এইবাৰ?
এইবাৰ বিহু বুলি ক'লে মোৰ বেমাৰতে গল।
কি কোৱা এইবাৰ মৰম বেমাৰ হৈছে বিহুত ভাবিছিলো কত বহুত ফুৰিব যাম কিন্তু মই কিবা এটা এক্সিডেণ্টত হৈছিল ত এক্সিডেণ্টৰ কাৰণে বিহুৰ মাহত ঘৰতে থাকিব লগগীয়া হ'ল নব ভিছ এইবাৰ বহুত এনজয় কৰিম লগৰ কেইট লগত
উম, মানে এই বিহু ফাংচন বিলাক কৰি কৰি মানে ঠাণ্ডা হাৱা এনে এপিনে বেমাৰতেেই গল হ'লেও নকৰা নহয় এনেই বেমাৰতে সেনেকে প্ৰগ্ৰেম বিলাক কৰিছো বলে
অ, মই ক'লে আমাৰ ইয়াৰ দুটা এটা বিহু চ আৰু মই ভিছ দূৰত যাব চাম কিন্তু এই বেমাৰৰ কাৰণ ময়ো ন মম
অ' এইবাৰ গলো বহুত দূৰত দূৰত গলো বহুত ঠাইও দেখিলো ভাল লাগিলে।
অ', অ'
উম মানে কোনদিিনো যোৱা নাছিলো ন সেইবোৰ জোগাত মানে ভিতৰীয়া গাওবোৰ
উম ঠিকে ভালে লাগিলাগ তুমি যা এনেকে নতুন এটা অভিজ্ঞা, অভিজ্ঞতা পাইছা আৰু নতুন নতুন বস্তু শিকিব পাৰিছা।
দেখাও পাইছো আৰু নতুন নতুন মানুহৰ লগত কথাও পাতিছো। সটো এটা বেলেগ মানে সেয়াই আৰু নতুন নতুন মানুহ বিলাকক লগ পাইছো সেইটো আৰু বেলেগ অভিজ্ঞতা
উম। বাকী আৰু আজি ৰাতি পিছে কি প্লেন আছে তোমালোকৰ।
আজি ৰাতি বৰ তেনেকুৱা বিশেষ একো প্লেন নাই। হলেও কি হয় এতিয়াও মানে বেছি সময় হোৱা নাইতো।
উম উম বুজিছো তোমাৰ কথাত।
তোমাৰ কি প্লেন আছে আজি?
পঢহিমই অলপ অলপ কিবা লখিবলগীয়া কাম আছে মই ৰাতি অলপ লিখিবলাগিব কিবা। সনেকুৱাই আৰু বাকী ভাতটো তুমি বনাবা নে আন্টে বনাবা।
উ বাকী বতৰটোতো সেইয়াই কৰিলে।
অ'এইটো নহয় আজি ভাতটো কোনে বনাব ঘৰত তুমি বনাবা নে আণ্টিয়ে বনাব।
মায়ে বনাম।
তুমি কৈ মাজতে কৈছা নে আজিকালি তুমে বনাতো সেইটো কাৰণে সুধিছিলো।
অ' অ' নাই নাই আজি মই নবনাও ৰবা এই মায়ে বনাব।
অ' তোৰ এয়া বতৰৰ কথা কৈ আছিলা কোৱাচোন।
অ' অ' এ বতৰটোো বলো তেতিয়া বৰষুণৰ নিচিনা। হ'ল এতিয়া আকৌ জোৰোন ওলাইছে
সেইটোয়ে মানে এই এইটোয়ে বতৰ কেইদিন মানে বহুত বেয়া হৈ আছে হঠাৎ বৰষুণ দিয়ে হঠাৎ ৰ'দ দিয়ে ক'ব নোৱাৰি বতৰটো আৰু
বৰষুণো মানে কেনেকুৱা বৰষুণ মেঘটো দিব হয়। এনে অকমান কিনি কিনিয় বৰষুণ দি বাছ খটাম আৰু তাতে,
সেইটোয়েেতো আজিকালি বতৰো ধৰিব নোৱাৰা গৈছো সেইদিনা মই আমি ৰাতিয়াৰ পৰা যাত, ফুৰিব গৈছিলো গোটেই ৰাতিটো ডাৱৰ, আছে কিন্তু কত বৰষুণ দিয়া নাই বিজুলী মাৰি আছে গাজনি মাৰি আছে
অ' কিন্তু বৰষুণ নাই উম হয় হয় কিন্তু, অ' আমাৰ ইয়াতে নিদিলেও কিন্তু,